হয় ত শুনা পাইছা না?
নমস্কাৰ নমস্কাৰ।
হয় নমস্কাৰ কেনো আচ তুমি।
হয় ভালে কওক। মাতটো আহিছে নে ক্লিয়াৰ?
অ' আহি আছে কিন্তু ভলিউমটো কিবা কম একেবাৰে।
হয় নেটৱৰ্কৰ ই হ'ব চাগে, এতিয়াতো শুনা পাই আছো। পিছে আপ
পাইছোঁ কিন্তু মানে একেবাৰে লাহে লাহে আহি-আহি আছে মানে লিলউমটো কম।
হয়। ক'লা আপোনাৰ খবৰ কেনেকুৱা?
হম?
ক'লো আপোনাৰ খবৰ কেনেকুৱা?
মই আছোঁ ভালে আছোঁ।
আহ।
কিবা এটা তাৰগেট নেকি?
ফোন কৰিলোঁ মানে, ক'ত ঘৰত আছে ন ক'ত বাহিৰত আছে?
মই বাহিৰতে আছোঁ গছৰ তলত আজিকালি বহুত ৰদ ন।
হয় হয়, নাই ফোন কৰিলোঁ সেইটোৱে তাৰমানে ধৰক আজি এসপ্তাহ হ'ল আমাৰ ইফালে ইফালে মানে প্ৰসৰ গৰম।
হয়।
ত' গৰমতো খানা খাদ্যবিলাকো অলপ বাচ গেচ কে খাব লাগে যিমানখিনি পাৰে মানে
হয়।
অলপ চাই চিতি খোৱুৱাই ভাল নহ'লেতো আজিকালি ধৰ জানেই। মানে বেমাৰ আজাৰবিলাক, খোৱা খাদ্যৰ পৰাই হৈ আছে।
এই গৰমৰ কাৰণে যে আমি মানে দোকানত গৈ স্পাৰাইত মাজা এইবোৰ নিশ্চয় মাজাত অধিক পৰিমাণে চু-চুগাৰ থাকে তাৰপ ডায়াবেটিছ হ'ব পাৰে আমাৰ।
হয় হয়। গৰমত তাৰমানে একচুৱেলি আপোনাৰ পানীটো তাৰমানে লেবু পানী যদি খাব পাৰে নহ'লে গ্লুক গ্লুক'জ পানীত গ্লুক'জ দি।
য়াৰ ৰছ
নহ'লে কুঁহিয়াৰৰ ৰস আছে। তাৰপিছত আপোনাৰ ও আৰ এছ এল যিটো পেকেট পোৱা যায় মেডিচিনৰ দোকানত সেই পেকেটো দি পানী খাব পাৰে লেবু পানী তু বেছৰ্ট তাৰ লগত গ্লুকোজ সেই টো খাব পাৰে, সেইটো গৰমৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে ভাল। ভাল এটা উপকাৰ হয় আমাৰ শৰীৰত। ত বাকী ধৰক গৰমতো খানা খাদ্যবিলাকো অলপ বাছ গছ মানে হিচাপ পাতি কৰি খাব লাগে নহ'লেতো জানে আজিকালি বেমাৰবিলাক এই খোৱা খাদ্যৰ পৰাই হৈ আছে।
হয়, আমি মানৱ মানে ত খাদ্যৰ ওপৰতে নিৰ্ভৰশীল।
হয়, হয়,
আৰু আমি যিবোৰ দৈনন্দিন দিনত খাদ্য গ্ৰহণ কৰো তাত মানে, একেবাৰে সঠিক পৰিমাণত পুষ্টি থাকিব লাগে কাৰ্বহাইড্ৰেট তাৰপিছত খনিজ পদাৰ্থ এইবোৰ মানে উপযুক্ত পৰিমাণে থাকিবই লাগে।
হয়, হয়, নিশ্চয়।
আপুনি দুপৰীয়া কি খালে?
মই ভাত খালোঁ হ'ল মোটামুটি প্ৰতি একঘণ্টামান হ'ল মই ভাত খালোঁ আপোনাৰ সৰু মাছ।
আজিকালি বেমাৰবিলাক ধৰক এই খোৱা খাদ্যৰ পৰাই হয় আজিকালি ধৰক বেমাৰ মানে কিছুমান বেমাৰ ধৰক এনে নৰৰ্মেলি ছেভেনটি এইটি পাৰ্চেট মানুহৰ মানে আমি দেখা পাওঁ। এই আপোনাৰ ডায়েবেটিছ, লিভাৰৰ প্ৰব্লেম কিডনী ষ্টন। বা গেছৰ প্ৰব্লেম। আলচাৰ এইবিলাক কিন্তু একচুৱেলি আপোনাৰ খোৱাৰ মানে নিয়ম মানে নিয়মমতে নাখাওঁ বা আপোনাৰ যিমানখিনি মানে পৰিমাণে সেউজীয়া শাক-পাচলি খাব লাগে সিমানখিনি নাখাওঁ আমি আৰু যদিও খাওঁ এই ধৰক বজাৰত যিবিলাক বস্তু থাকে তাৰমানে সেইবিলাক বস্তু আমি খাই ভাল পাওঁ ত এতিয়া বজাৰৰ শাক পাচলিবিলাকতো আজিকালি জানে চব তাৰমানে ৰাসায়নিক
ৰাসায়নিক সাৰ দিয়ে দি তৈয়াৰী
হয় ৰাসায়নিক বস্তু তাৰপিছত ধৰক কীটনাশক দ্ৰব্য যদি নিদিয়ে, এনেকুৱা বস্তু তাৰমানে কিছুমান আছে তাৰমানে বজাৰত মানে, মানে লৈ আহিব নোৱাৰে এনেকুৱা বস্তু আছে ধৰি লোক আপোনাৰ এই বয়লাৰ টো আমি সচৰাচৰ ঘৰত আলহী আহিলে মানে ইজি যিটো মানে ৰাস্তা সেইটো আমি অৱলম্বন কৰোঁ। কোনো ব্যৱস্থা নাই ব্ৰইলাৰ মানে এটা লৈ আহিলোঁ কিন্তু ব্ৰইলাৰটো খালে আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল কিমান বেয়া সেইটো আমি কিন্তু চিন্তা নকৰোঁ। এটা বস্তু চাওক যিটো মানে বস্তু আপোনাৰ জন্মৰ পৰা মানে অলপ মানে মেচুৰিট হোৱাতে যিটো বস্তু ছয়মাহ লাগে সেইটো বস্তু আপোনাৰ
চল্লিছ পঞ্চল্লিছ দিনতে বজাৰত সেইটো মানে ওলাই দিয়ে এই এইবিলাক বস্তু আমাৰ অলপ হিচাপ পাতি কৰি চলাটোৱে ভাল।
উম,
আজিকালি ধৰক মাছ মাংস মাছ মাছ বিলাকো ধৰক এই বাহিৰা মাছ বৰফত বৰফত থাকে এতিয়া কিমান দিন থাকে কে আপুনিও ক'ব নোৱাৰে আমিও ক'ব নোৱাৰো দোকানদাৰেও ক'ব নোৱাৰে। যিবিলাক হ'লচেল কৰে সেইবিলাকো ক'ব নোৱাৰে আহি আছে বাছ বৰফত ৰাখি আছে থৈ আছে বিজনেছ কৰিব লাগে কৰি আছে কিন্তু এইটো খোৱাৰ পিছত যে আমাৰ কিবা ছাইড এফেক্ট বা কিবা গুণ সেইবিলাক আমাৰ একচুৱেলি চিন্তা ভাৱনা কৰাৰ দৰকাৰ।
হয়।
হয়।
যেনে
ইয়াৰ উপৰি মানে আজিকালি ল'ৰা ছোৱালীৱেও মানে ৰেষ্টুৰেন্টত গৈ তাত মানে তেলৰ বস্তুবিলাক খাই আছে। তাৰ পৰা গেষ্টিক বিভিন্ন যন্নো এইবুলি হৈ আছে। দোকানত পোৱা মানে পেকেটৰ চিপছ কুৰকুৰে মানে সেইবোৰতো মানে আকৌ পাম অইল ইউজ কৰে।
হয় হয়।
সেই সেইটো আমাৰ দেহৰ কাৰণে অতি খুতিকাৰি
বহুত বহুত ক্ষতিকাৰক হয়।
ত' আমি বেছি বেছিকৈ মানে এইবোৰ পৰিহাৰ কৰিব লাগে দোকানৰ পেকেটৰ বস্তুবোৰ।
হয় হয় হয়।
বিছেছকৈ যে মানুহৰ দেহৰ কাৰণে যিবোৰ পুষ্টি লাগে যেনেকুৱা কাৰ্বহাইড্ৰেট সেইবোৰতো আমি ভাত, ৰুটি সেইবোৰৰ পৰাই পাওঁ। প্ৰ'টিন যেনে, চয়াবিন চয়াবিন তাৰ পিছত দালি এইবোৰৰ পৰা আমি বহু পৰিমাণে প্ৰ'টিন পাওঁ।
হয় হয়। আপোনাৰ আজিকালি সৰু বাচ্ছাবিলাকেও মানে এই পেকেটিং বস্তুবিলাক মানে খাই ভাল পায়। এই ফাষ্ট, ফাষ্ট ফুড যে আমি কওঁ ফাষ্ট ফুডবিলাক খাই ভাল পায়। আপুনি টিফিনৰ সময়ত মানে ৰুটি দিব, ভাত দিব, ভাত দিব, চুজি বনাই দিব। বা চেমাই বনাই দিব সেইবিলাক নলয়। এই ল'ব কি যে মেগী দুটামান পেকেট আছে, সোনকালে বনাই দিয়ক। নহ'লে কি কৰিব পাস্তা পাস্তা বনাই লৈ যাব। নহ'লে চাওমিন বনাই লৈ যাব। এইবিলাক খাই ভাল পায় আৰু এইবিলাক খাই আৰু ছো সৰু ল'ৰা ছোৱা ছোৱালীবিলাক আজিকালি বেমাৰ আজাৰ বেছি হৈ আছে। ত' এইবিলাক আমাৰ যদি আমি নিজে কৈ নিজে যদি আমি মানে দমন নকৰোঁ তেতিয়া হ'লেতো স্বাস্থ্যৰ কাৰণে বহুত বেয়া।
হয়। ই ইয়াৰ উপৰি বহুতো চাক পাচলি আছে যি আমি দৈনন্দিন জীৱনত মানে খাওঁ। তাৰ পৰা মানে বহুতো মেডিচিন বনোৱা হয় এইবোৰ খালে আমাৰ বহুত উপকাৰী যেনেকুৱা চাঁচিনা গঠৰ পাত। সেইবোৰ মানে ভাজি খালে বা তাৰ ৰস ওলাই খালে আমাৰ বি পি
হয় হয়। হয় হয়।
তাৰপিছত
আপুনি তাৰ লগত আৰু এটা বস্তু খাব পাৰে। হয় আৰু এটা বস্তু খাব পাৰে। শাক সেউজীয়া মানে, মানে দৈনন্দিন জীৱনতটো আমাৰ খাবই লাগিব আৰু অসমৰ প্ৰধান খাদ্য হ'ল ভাত। আমিতোঁ ভাত কমচে কম দুইবাৰ দিনত এবাৰ, ৰাতি এবাৰতো কমচে কম ভাতটোৱে খাওঁ ভালকে। প্ৰধান খাদ্য। ত' ভাত যদি খাই আপোনাৰ সেউজীয়া শাক পাচলি যদি পৰ্যাপ্ত পৰিমাণে খাই সেইটো ভাল কিন্তু তাৰ মাজতোঁ অলপ, মানে যদি অলপ চাই চিন্তি খাব পাৰে। কোনটো অৰ্গেনিক
হয় সাৱধানা সাৱধানতা অৱলম্বন কৰিছে।
হয়। কোনটো আমাৰ অৰ্গেনিক হয় অৰ্গেনিক বা আমি কেনেকে কৰিব পাৰোঁ বা কেনেকে বনাব পাৰোঁ সেইবিলাক বস্তু অলপ মানে সজাগতা হ'লে আমাৰো ভাল। ফেমিলিৰ কাৰণেও ভাল বা ওচৰ চু চুবুৰীয়া যদি আমি মানুহবিলাক ক'ব পাৰোঁ যে নাই একচুৱেলী মানে এইবিলাক ৰাসায়নিক সাৰ দিয়া বস্তুবিলাক যদি আমি খাওঁ আমাৰ কিডনীৰ প্ৰব্লেম হ'ব, লিভাৰৰ প্ৰব্লেম হ'ব। বা গেছৰ প্ৰব্লেম হ'ব। ত' আমি যদি ঘৰত মানে যিটো বস্তু যিমানখিনি পাৰোঁ আৰু ঘৰত চলাৰ কাৰণে এইবিলাক যদি আমি ঘৰত ধৰক গৱৰসাৰ আছে বা আপোনাৰ এই কেঁচুৰ যে সাৰ আছে, কেঁচুৰ সাৰটোও ভাল। এইবিলাক বস্তু যদি আমি ঘৰত নিজে কৰিব পাৰোঁ শাক চবজিবিলাক কমচে কম এইবিলাক বস্তু আমাৰ কামত দিব, আৰু আপুনি এটা কথা কৈছে চাজিনাৰ পাতো এইটো টো বহুত ভাল বস্তু, তাৰ লগতে আপোনাৰ আৰু দুটামান বস্তু আছে যিহেতু আমি গাঁৱত থাকোঁ। সেইটো আপোনাৰ ঘৰৰ ওচৰে পাঁজৰে চব জেগাতে পায় কচু। কচু যে আছে কচুটোও বিৰাট ভাল বস্তু হেম'গ্ল'বিন তাৰ পৰা হেমগ্ল'বিন পাওঁ আমি বহুত। কচুৰ ঠাৰিটোও খাব পাৰে, কচুৰ পাতটো আপোনাৰ ভাতৰ লগত ভূহাই কিনে এইটো পিটিকা বা ভত্তা বুলি যে কওঁ আমি এইটো সেনেকে খাব পাৰি। আৰু
আৰু মিঠালাওৰ মানে বীজত ই থাকে জিংক বহুত পৰিমাণে থাকে।
হয়, হয়, হয়, হয়।
সেইটো মানে আমাৰ শৰীৰৰ হাড় গঠনৰ বাবে বহুত কামত আহে।
হয়, হয়, বহুত ভাল বহুত ভাল। আৰু এটা বস্তু আছে এইটোতো মোৰ মানে একদম ফেভাৰেট বস্তু, এই কলজেছ কলফুল যে আছে আমি যে মানে আঠিয়া কল কওঁ হয়, আঠিয়া কলৰ যিটো মানে ফুলটো আছে। এই ফুলটোতো আপোনাৰ বহুত, বহুত ভাল বস্তু, বহুত ভাল বস্তু। এইটো আপুনি চব চবজিটো খাব পাৰে ভা-ভাজি কৰিও খাব পাৰে।
মহালয়াটো বনাই খাব পাৰোঁ আমি।
হয়, হয়, হয়। আমাৰ একচুৱেলি সজাগতাৰো দৰকাৰ আছে। সজাগতা হয়।
ইয়াৰ উপৰি মানে হালধি আছে হালধিতো মানে বহুত ধৰণৰ মানে পুষ্টি উপাদান থাকে। হালধিয়ে মানে আমাৰ গাটো শুকাই ৰাখাত মানে সহায় কৰে।
হয়, হয়।
আদা আছে, আদা মানে ঔষধি খাদ্য সেইটো হয়, মানে আদায়ে আমাৰ মানে পাচন শক্তিত মানে সহায় কৰে।
আদাটো ধৰক গেছৰ কাৰণে আৰু বহুত বেছি ভাল।
হয়, আদা আমি কাটি লৱণ নিমখৰেও খাব পাৰোঁ।
হয়, হয়। আমি ধৰক বেছিভাগ হয়, আমি বেছিভাগ ধৰক বাহিৰত থাকোঁ। কামৰ ক্ষেত্ৰত কিছুমান মানে এনেকুৱা কামত যাব লাগে দিনটো বাহিৰত থাকিব লাগে। তেতিয়াতো আমি মানে খোৱা লোৱাৰ ব্যৱস্থা আৰু বাহিৰত ক'ত কৰিম, হোটেলত সোমাই যাওঁ। একচুৱেলী নিয়মটো হোটেলত নোখোৱাই ভাল আপুনি গমো পায় গমেই পায়, হোটেলৰ খানাবিলাক ধৰক মচলাজাতীয় বস্তু মানে বহুত থাকে আৰু ধৰক এই যিবিলাক ভাজি ভুজি দিয়ে আৰু কি পাপৰ ভাজি দিয়ক বা বেঙেনা ভাজি দিয়ক বা আলু ভাজি দি দিয়ক এই তেলটো কিন্তু বহুত দিনৰ থাকে, ত' সেইবিলাক বস্তু তো আমাৰ অলপ চাই চিটি, চাই চিন্তি মানে খাব দৰকাৰ আৰু
হয়, শেষত, শেষত
হয়।
বস্তু লাগে সেইবোৰ মানে খাদ্যৰে মূল উৎস
হয়, হয়, হয়।
আৰু আমি, সেয়হে আমি, প পৰিষ্কাৰ পুষ্টিকৰ আৰু মানে সুষম খাদ্য সদায় গ্ৰহণ কৰা উচিত।
হয়, নিশ্চয়, নিশ্চয়, নিশ্চয়।
ক, কথা পাতি ভাল লাগিল
হয়, নিশ্চয়, নিশ্চয়, আপোনাৰ লগতো কথা পাতি ভাল লাগিল। নেক্সট টাইম কেতিয়াবা কথা পাতিম নিশ্চয়।
হয়।
ঠিক আছে, ঠিক আছে।